কি কৰি
এহ বৰষুণ দিছে মানে এতিয়াহে বৰষুণ দিছে ইমান গৰম হৈ আছিলে ত' মানে তোমাৰ মানে এতিয়া বৰষুণ দি দিলে মানে মই ফাৰ্মলে বুলি ৰৈ আছো লাইট ছাইট জ্বলিছে নে নাই চাবলৈ মানে
অহ আৰু বৰষুণতো দিছে আ গতে আমাৰ এইফালেও বৰষুণতো বৰ ডাঙৰকে দিছে আকৌ
তুমাৰ ফালে আমাৰ ফালেও ডাঙৰকে দিয়া নাই মানে সৰুকে দি দিউকে পৰি আছে বাৰু
অ আমাৰ এইফালে আকৌ বৰ ডাঙৰকে দিছে তাৰপিছত মোৰ আও আমি আকৌ ভাত পানী খাই মেলি, আজি আমি আগফালে চোতালতহে শুইছোহি। চোতালত নহয় মানে। আমাৰ যিটো সোমাইয়ে প্ৰথম ৰুমটোৰ বাহিৰতে
উম',
গ্ৰীল খনৰ সেই ৰুমটোতে শুইছো আজি আমি চব। চব নহয় আমি তিনিটা মান দাদাহঁতৰ হৈতে।
অ', আমাৰ কিন্তু এ' ইমান ডাঙৰকে দিয়া নাই সৰু সৰুকে দি আছে। বাকী মই মানে ফাৰ্মলে আহিছো মানে মোৰ মৰ্ডেলটিটো অকণমান বেছি হৈ আছিলে যে। সেইকাৰণে চাবলে মেলিবলে আহিছো আৰু।
অহ', অহ' এতিয়া ফাৰ্মতো একেৰাহে লাগি থাকিব লগা হৈছে যে তোৰ। দিনতো সেয়া লাগিব লাগে, ৰাতিও লাগিব লাগে।
মানে মোৰ বেমাৰ হৈ উঠিছে আকৌ মাৰ গাঁৱত বুলি ক'লে নতুন কে হৈছে যে।
অহ',।
এইফালে মানে গাঁৱত বুলি ক'ল কিবা বেমাৰ এটা লাগিলে, সেইকাৰণে মানে চাবলৈকে আহিয়ে ফূৰিছো আৰু। তাকেহে বেয়াও লাগিছে ডাঙৰ ডাঙৰ পোৱালী খিনি মৰি মৰি গৈছে, সৰু সৰুখিনি একো নাই বাৰু।
অ', সেইটোৱে পোৱালিবোৰ এনেকে চাই ইমান কষ্ট কৰি অনাৰ পিছত, পোৱালিবোৰ মানে মৰি থা কিলে মন বোৰ বেয়া লাগি যায় গে।
উম', সেইটোৱে সেইটো কাৰণে মোৰ ডাঙৰ ডাঙৰ খিনিহে হৈছে অকল।
অ', সেইটোৱে আমি যেতিয়া আগতে আনিছিলো, আমিও এনেকে কইলাৰ পোৱালি আনিছিলো নহয়, কইলাৰ পোৱালি হাঁহৰ পোৱালি এনেকে ৰাখিছিলো, সেই তেতিয়া কইলাৰ পোৱালি আনোতে আমাৰো সেই তেনেকে আমি আকৌ বেছি অনা নাছিলো, আমি অকল পঞ্চাশটা মানহে আনিছিলো। প্ৰায় তোৰ প্ৰথমে অ' তাৰে প্ৰথমে টো তিনিটামান মৰিলে আৰু। তাৰপিছত আৰু তিনটা মান যোৱাৰ পিছত, আৰু চাৰিটা মান আকৌ গ'ল।
অ', অ',।
উম',।
দেখিলি মেডিচেন ভাল হওতে কি দি খুৱাইছিলে বাৰু?
এই মেডিচাইন কি কি খুৱাইছিল মানে, মেডিচাইন অৱগনটো একেবাৰে আমি প্ৰথম পোৱালি অনাৰ পৰা খুৱাব লগা হৈছে যে।
অ', অ', মানে বীমাৰেলপা ধৰি পেলাই আৰম্ভ কৰি ন'?
অ', এই একদম গোটেই সোপা খুৱাব লাগিব আৰু। খৰচ বছতটো তেনেকেই বাঢ়ি গুচি যায়গৈ আকৌ।
অ', মোৰ ভাগৰ পৰা মানে এনেকে কোম্পানীৰ পৰা, দিয়াৰ ফালৰ পৰা ধৰি পেলাই আৰু দুটামান কিনিলো। তেনেকে দুহেজাৰ মান গ'লগে বাৰু মেডিচিন কিনাৰ পা ধৰি পেলাই।
অ', সেই মেডিচন খোপাটোত বহুত যায়। অ' কিন্তু তো এফালৰ পৰা সকাহো পালি আৰু তই, কোম্পেনী ফালৰ পৰা হোৱাৰ কাৰণে তই ফালৰ পৰা অকণমান বাচিও গ'লি।
উম',।
তাকে আজি হেৰি, আজি তোক নেদেখিলো আমি সেইফালে মানে গৈছিলো তহঁতৰ গাওঁ ফালে।
অ', আহিছিলা নেকি?
অ', আমি তহঁতৰ গাওঁ ফালে গৈছিলো, আমি বহুত কেইটাই গ'লো। পেলাই আকৌ গৰমটো দিনত কিমান দিছে তই নিজে ভাবচোন। গৈ পেলাই, অ সেইকাৰণে মানে গৈ পেলাই বোলো অকনমান ৰ'দটো খাম, তাত গোটেই গা ধুওঁ আমি পুখুৰীত, পুৰা পুখুৰীত নামি। পেলাই তহঁতৰ এই কাষৰে এঘৰত, পুখুৰীলে নামি নামি মেলি ঠিকছে গা ধোঁলো আজি। তহঁতৰ এহেত গিটাও আছিলে, ভাইটিহঁটো আছিলে।
অ মই মানে হেৰি মেনেজাৰে তাপা আকৌ চুপাৰভাইজাৰে আহিলে যে ফাৰ্মৰ, সেইকাৰণে মই যাব মেলিব নোৱাৰিলো মানে, ওলাবই নোৱাৰিলো।
অ তাকে আমি তই যাবি বুলি ভাবিছিলো, তই যাবি বুলি এহেতে কৈছিলেও।
অ মেনেজাৰ আহি পেলাই মানে তেনেকে মানে বস্তুখিনি দিয়ে মেলে। সেইফেলে দেখালে আকৌ মৰটেলটো বেছি হৈ গ'ল যে, সেইকাৰণে মেনেজাৰে শিকাই থৈ মেলি গৈছে আৰু।
অ সেই কাৰণে আক, নহয় তাকে ভাবিছো তইতো আগৰ কেইদিন আহিছ। আজি নাই আহা, কি হ'ল বোলো?
অ 'অ 'তুমি মানে মিছ কলো মাৰি থৈছিলা, বাকী ফোনটো মানে মোৰ ভুচিৰ ওপৰত আছিলে ভুচি ব খুঁটাগিতা চাইডত থৈছিলো যে, ভুচিৰ ওপৰত থৈ দিলো। বাকী মই মানে গম পাইছোঁ কোনোবাই ফোন মাৰি আছে, কিন্তু মে মানে মেনেজাৰটো যোনটো আহিছে অকণমান বোলে হেৰি। কাৰা বোলে, সেইকাৰণে মই ফোনটো ৰিচিভ কৰিবলে যাব নোৱাৰিলো মানে।
অ গম পাইছোঁ, তাকে বোলো ফোনটো মাৰিলে ফোনটো এনেই তই ৰিচিভ কওঁ, আজি বোলো। কি হ'ল ফোনটোও ৰিচিভ কৰা নাই, আজি সেইফালে সাঁতুৰিবলে যাওঁতেও অহা নাই।
অ' অ' অ '।
উম' তাকে এতিয়া সেই পোৱালি তই কিমান সোমোৱালি?
অ' পোৱালি মোৰ সেই বাৰ, ষোল্লটা। অ' অ' ঠিকে আছে, কিহে খালা?
ষোল্ল। ষোল, আজি আমি হেৰি এনেকে তোৰ ৰঙালাওঁ ভাজি অকণ আছিলে। তাৰপিছত এনেকে জাতিলাও ভাজি কাটি, থূপথুপীয়াকে অকনমান বনালে। তাৰপিছত আজি আকৌ আমি কাম এটা কৰিলো, এই ভাইটি দু টা আকৌ দাদা মই আমি এনেকে ওলাই গলো, ওলাই গৈ মেলি এই আমাৰ অকমান গৈয়ে পকা ৰাস্তা সেইফালে দি অকমান গৈ এনেকে পুল এটা আছে, সেই পুলটোতে আমি গিতাই। নামি মেলি জাল মাৰি, এ জাল খনটো ফটা, একদম শেষ আও অৱস্থা, তথাপিও সেই জালখনক তাকে লৈ আমি, মাছ মাৰিলোগে।
অ' অ '।
এনেইতো জাল হেৰি কৰিব নাজানোৱেই, জাল মাৰিব নাজানো। তথাপিও মানে শিকিছিলো, চামাজ এ নহয় আগতে শিকিছিলো, মইও শিকিছিলো সিও শিকিছিলে তাৰপিছত কি হল জেঠ পা এজন আছিলে আমাৰ সেইখিনিতে, জেঠ পাক কলো বোলো আপুনি এবাৰ দুবাৰ মাৰক। মাৰি মেলি আমাকো অকমান শিকাই দিয়ক, কেনেকে মাৰে। তাৰপিছত আও জাল মাৰিলো, মাৰুতে এবাৰত তিন চাৰিটাকে হলেও আহিলে আও, অহাৰ পিছত ৰাতিলে এভাজি হৈ গল।
অ ঠিকেই আছে গে আমাৰ ফালে মানে অঁ আমাৰ ফালে তেনেকে জাল মাৰিবলৈও মানে হেৰি চৰি নাই মানে।
অ তেনেকে ইমান তহঁতৰ সুবিধা পাতি পিছফালে ইমান নাই নহয়।
অ মানে এনেকে পুখুৰী চুখুৰী, নিজৰ ঘৰ পুখুৰী কিতাত মাছ ধৰি থাকে। খালি আমাৰ ঘৰ এইবাৰ মাছ দিয়া নহল মানে এ ব্ৰইলাৰ ফাৰ্ম খন খুলিলো যে চাইদতে মানে খাল এটা খান্দি পেলাই ইয়ালে মাটিটো দিওঁতে পু খুৰিটো পুতিব লগীয়া হ'ল মানে পুখুৰীটোলৈ ফ্ৰামখন গুচি গল যে।
অ
উম সেইটো হয়।
তাকে তহঁতৰ অ তহঁতৰ পুখুৰীটো মানে তেতিয়া পুতি দিব লগা হ'ল আৰু ন?
উম পুখুৰীটো পুতি দিব লগীয়া হ'ল আক'।
অঁ তাকে গম পাইছো বাৰু সেইদিনা কৈছিলে তহঁতৰ হেঁতে কেইটাই। তহঁতৰ পুখুৰীটো পুতি দিব লগা হল বুলি।
উম
এ আহিবি আমাৰ এফালেকে কেতিয়াবা আহিবি এই পুলটোত মানে মাছ ধৰি বলে ভাল ঔ।
অঁ তেতিয়া অঁ তেতিয়া যদি ৰ'দ দিয়ে যদি তেতিয়া ফোন এটা মাৰি দিবা মোকো।
অঁ ৰ'দ দিলে তোকো ফোন এটা মাৰি দিম দে।
অঁ তেতিয়া লগতে অ লগতে মানে ধৰিও ভাল লাগিব।
অঁ মাছ কেইটা ধৰিও ভাল লাগিব আৰু ত অভগন মাছ হৈ যায় ন।
অ অ এ আজিকালি মানে তোমাৰ মাছ মাছ বিলাকো নাইকিয়া হৈ গল আগৰ গতে ন?
আৰু মানুহবোৰকে কম ধৰে নে বাৰু তই নিজে ভাবচোন।
আৰু ন অ
কম ধুৰিছে নে বাৰু মাছ গতিকে মাছ তেনেকে নাইকিয়া হবই আৰু মাছ নাই কিয়া হোৱা বহুত কাহিনী মানে কাৰণ থাকে নহয় নে
অহ মানে আগতে আমি যেনেকে হাল চাল বাওঁতে মেলোতে তেনেকে আমি পিছত পিছত গৈ পেলাই জালুক মানে সেইটো কে খালৈ চালৈ জাল মানে হেৰি চেৰি লৈ পেলাই তেনেকে আমি যেনেকে মাছ চাছ ধৰো ন তেতিয়া আজিকালিৰ দিনত সেইবিলাক নাইকিয়াই হৈ গ'ল আৰু।
এ আগৰ সেইটো কথাটো বেলেগে আছিলে সেই তেতিয়া আক' তোৰ এবাৰ হাল বাই গ'ল মানে হাল বাই যোৱাৰ পিছে পিছে দেখোন দৌৰাই হয় আৰু দৌৰি পেলাই ইটো মাছ ধৰা হয় সিটো মাছ ধৰা হয়। এতিয়া একো নাই এতিয়া ল'ৰা ছোৱালীবোৰ তোৰ অকল ৰুমৰ ভি ভিতৰত সোমাই থকা মোবাইল পিটিকি থকা
উম অ আজিকালি মানে অ
উ উপায়ো নাই ন ল'ৰা ছোৱালী খিনিয়ে ভিতৰতে তেনেকে থাকিবই লাগিব। পৰিস্থিতি যি হৈছে এনেকে ওলাইও যাব নোৱাৰে গতিকে উপায়ো নাই আৰু সিহঁতৰ
উম আমাৰ বিলাকৰ কতে মানে আগৰ আগৰ দিন বিলাক নাইকিয়া হৈ গুছি গ'ল ন।
অ আগৰ দিনবোৰ একেবাৰে নাকিয়া হলগে আৰু। আৰু মানুহবোৰ একদম বৰ ব্যস্ত হৈ পৰিলে ন।
উম। আমি আগতে যেনেকে, এতিয়া হাল চাল বাওঁতে মৈত উঠো বুলি, মৈত উঠো বুলি যেতিয়া বাবাহ তে কয়, তেতিয়া আমি কিমান দৌৰি ঢাপলি মেলি মৈত উঠিবলৈ যাওঁ। আজিকালি ল'ৰা ছোৱালীবিলাকে সেই মানে, মৈ চৈ এইবিলাক কি চিনিয়ে নাপায়।
এ চিনিয়ে নাপায়, সিহঁতে সেই উঠি মেলি আমেজ লোৱাটো পিছৰ কথা। সিহঁতে সেইবোৰ বস্তুৰ নাম ক'লে সিহঁতে এইবোৰ কি হয়, ক'ৰ কথা, সিহঁতে বৰকে ধৰিবই নোৱাৰিব।
উম।
কিন্তু কেইবাটাও ল'ৰা ছোৱালী আছে আকৌ মন কৰে আক' কিছুমান লৰা ছোৱালীয়ে মন কৰে এইবোৰ বস্তুৰ প্ৰতি।
মানে আমাৰ এতিয়া ভৱিষ্যতৰ যিটো প্ৰজন্ম আহি আছে ন, সেইটো কাৰণে মানে এতিয়া মো মই তা ৰ আমাৰ এতিয়া মানে যেনেকে নাঙল তাৰপৰা যুৱলি, টোকা এইবিলাক মানে মিউজিয়াম টাইপৰ শিকিব লাগিব তেতিয়াহে মানে আমাৰ ভৱিষ্যতৰ প্ৰজন্মটোৱে মানে শিকিবলৈ পাৰিব বুলি এ এইটো বস্তুৱে এইটোত আমুকটো কৰে, এইটো বস্তুৱে তামুকটো কৰে, তেনেকে মানে শিকিবগে পাৰিব আৰু।
সঁচাকে, সচাঁকে এতিয়া তেনেকুৱাই লাগিব লৈছেগে কিবা যেন একেবাৰে মিউজিয়ামহে বনাই ৰাখিব লাগিব। তেতিয়া এইবোৰ বস্তু আৰু ৰাখি থ'লে পিছৰ প্ৰজন্মলোকে জানিবগে। কিন্তু আচলতে কথা সেইটো নহয় আৰু আমাৰ গাওঁবুকৰ আৰু এইটো নাইকিয়া নহয়ো বাৰু। আমাৰ গাঁওবুকত মানে এতিয়া এইবোৰ বস্তু চলিয়ে আছে ন। ককাহঁতৰ দিনৰপৰা চলিয়ে আছিলে। দেউতাহঁতৰ দিনতো চলিছে।
গাঁওবিলাকত এই ট্ৰেক্টৰ হৈ যোৱাৰপৰা মানে এই নাঙল-যুৱলি এইবিলাক নাইকিয়াই হৈ গ'লগে আৰু।
অ', মানে, উম থকাটো আছে মানুহবোৰৰ ঘৰত গম পাওঁ নাই, কিন্তু এইটো ব্যৱহাৰটো নোহোৱা হ'ল আকৌ চবে এতিয়া সময়ৰ কথা চালে, কিবা চালে। মানুহে ইমান এতিয়া কাম কৰিব নোৱাৰে ন, আগৰ নিচিনা সেই সুস্থ-সবল হেৰিটো নাই আৰু।
কি উম, সেইটো হৈছে বাৰু।
অ', মানুহৰ মানে সেই সুস্থ-সবল দেহাটো নাই আৰু, এতিয়া ইমান কাম কৰিবলে, কিবা কৰিবলে।
আ আগৰ দিনৰ মানুহৰ মানে যিটো মানে শক্তি আছিলে ন, গাত মানে সুস্ সুস্থ সবল যিটো হৈ আছিলে। আজিকালি মানুহ মানে তোমাৰ অকমানতে কিবা বেমাৰ পৰি যায় তেনেকুৱা মানুহ হৈছে। আমাৰ এতিয়া আমাৰ বিলাকলৈ চোৱাচোন, আমি যদি এনেকে কিবা এটা যদি গধুৰ কাম বা মানে ডাঙৰ কাম এটা কৰিবলৈ যাওঁ ন, আমাৰ কিবাকিবি হৈ যাব গাত।
অ', সঁচাকে আকৌ, আৰু অকমানতে গা বিষ হয়, কঁকাল বিষ হয়, আমাৰ দিনত মানে গা দেউতাহঁতৰ দিনত বা ককাহঁতৰ দিনত, আমাৰ বয়সত বা কাৰোবাৰ তেনেকে কঁকাল বিষ হৈছিল নে, ইটো-সিটো ইমান বেমাৰ হৈছিল নে?
আমি এতিয়া মিললোলে, মিলললো মানে ধান খুটাবলৈ নিয়াত পঞ্চাশ কেজি বস্তাটোকে দাঙিব ললে কঁ কাল বিষ হৈ গুচি যায় আকৌ আগৰ দিনৰ আমাৰ বাবাহঁতে বা কিবা মানে এনেকে খুৰাহঁতে তেনেকে আগৰ আমাৰ সমান আমাৰ সমানতেটো সেইবিলাক বস্তু কৰিছিলে ন, তেতিয়া আমাতকে কিমান গধুৰ-গধুৰ বস্তু দাঙিছিল। তেতিয়াতো সেইবিলাক বস্তু একোৱে নাছিলে কঁকাল বিষ কিবা-কিবি।
অ', সেইটোয়েই, তেতিয়া মানুহবুকে পাৰিছিলে আকৌ সেইবোৰ, আমাৰ এতিয়াবুকে আকৌ তু তেনেকে ইমান ডাঙৰ বস্তাটো বাদ দে সৰু বস্তা এটা নিলেও হাতৰ বিষ, ভৰিৰ বিষ, কঁকালৰ বিষ বহুত কিবা কিবি ওলাই যাব।
উম, সেইটো হৈছে বাৰু দেই আজিকালি মানে কিবা আধুনিকতাৰ যুগলে যিমানকে গৈ আছে ন। সিমানে আমাৰ মানে, মানুহ বিলাকো মানে কিবাকিবি হৈ, হৈ গৈ আছেগে আৰু। মানে এলেহুৱা টাইপৰ হৈ, হৈ, গৈ আছেগে।
অ', মানুহবোৰ এলেহুৱা হৈছে আকৌতো, বহুত এলেহুৱা হৈছে। এতিয়া আমিবুকে চাচোন ইটো-সিটো কাম কৰিবলৈ আমি কোনটো কেনেকে সহজে কৰিব পাওঁ। কোনটো কিবা এটা বেলেগৰ যোগেদি কৰিব পাওঁ, আমি সেইটোহে মাথা মাৰো।
অ', অ'।
কষ্ট আমি নকৰাই হ'লো একেবাৰে।
উম। হে, আমি মানে বাবাহঁতৰ দিনত আমাৰ আমাৰ আমাৰ নিচিনা হৈ থাকোতে কিমান হাল বাই ফুৰিছিলে আমিতো এতিয়া সেইবিলাক হাল চাল হাল চাল বাই পিনী বাবাহঁতে যে কলেজ মানে স্কুল পঢ়িবলৈ গৈছিলে আমিতো সেইবিলাক কৰিবলগাই হোৱা নাই
আমি ইমানবোৰ কৰিব লগা হোৱাই নাই, তথাপিও আমাৰ মানে নোৱাৰিছোগে আৰু।
উম উম, এতিয়া আমাৰ যদি সেইটো অঁ'- এতিয়া সিমান খিনি কৰিব না খৰি ফালিব লাগে না কিবা কৰিব লাগে হয় নাই বাৰু।
অঁ' সেইখিনি এতিয়াওতো কৰিয়েই দিয়ে গতিকে আমি মানে- আমাৰ বয়সত মানে তেওঁলোকে আমাৰ বয়সত বহুত কিবা কিবি কৰিব পাৰিছিলে আমি কিন্তু নাই পৱা আকৌ সেইটো।
অঁ, সেইটো হয় বাৰু।
তাকে, সেই কাইলে আকৌ ধৰিম বুলি ভাবিছো তাতে মাছ। যদি ধৰাটো হয়, তোক মই ফোন এটা কৰিম আহিবি ওলাই।
অঁ অঁ মোকো ফোন এটা মাৰিবা তেতিয়া লগতে গোটেই গেইটা ধৰিম আও ভালো লাগিব।
অঁ আৰু সাঁতুৰিবলে গলেও মই বাৰু ফোন এটা কৰিম। কাইলে ফোনটো ধৰিবি আৰু অকমান ওলাই আহিবি।
বাকী তুমি এই ফুৰিবলৈ যোৱা যে গেং এটা আছে।